হেল্ল' অ', হয়, কি কৰি আছা?
বহি আছো, তুমি?
মই এয়া ঘৰত গৈ আছো অফিচৰ পৰা। ৰাস্তা এটা আছে।
ডিউটিত গৈছিলা?
অ যেতছিলো। তুমি।
মই ঘৰতে বহি আছো।
অ', খোৱা বোৱা খালা নে?
গোঁসাই ঘৰত পূজা চূজা দি ধূপ ধনা দি কিনে বহি আছো ঘৰতে।
জানে কিবা?
খোৱা নাই এতিয়ালৈকে, খাম পাছত।
পৰীয়া কি বনাইছিল আজি?
আজি দুপৰীয়া বনাইছিলো
কি
উম, দুপৰীয়া মানে কি বনালো পাহৰিও গ'লো।
আহ কি ডালি চালি
অ', মাছৰুম বনাইছিলো
অ আজি মাছৰুম। অ', মাছৰুমৰ কে জুল
নহয় গ্ৰেভি
অ', ভালে
তুমি কি দিখালা?
মই আজি নিৰামিষ ভাত খাইছো দালি আলু ভাজি তাৰপিছত তাৰিছতে মিঠা লাও আছে ন ৰং কি চাল ৰঙালা অ', এই ৰঙালাওঁ। হেল্ল'। অ', ব মানে ভাজিছে কালি জিৰা চালি জিৰা দি কিনি। তাৰপিছত এইটো অ', ভাত কেৰে ভাত পটল ভাজি তাৰ পিছত। ত আৰু কি আছিলে আচাৰ ভুত জলকীয়াৰ আচাৰ তাৰপিছত ত ঘৰৰ পৰা লৈ গছিলো তাৰপিছত তুমি
তাৰপিছত তুমি যাবানে?
অ', যাম ঘৰতটো কৈ আছো ইমান গালি দি আছে মোক ঘৰৰ ডাঙৰ ছোৱালী সনেকা ঘৰৰ এইবিলাক কোনে কৰিব। চো এনেই কৈ আছিলো আৰু। বুজিছা নে।
তোমাৰ কোন ফোন আহ
হা কি কলা, হেল্ল', হেল্ল', হেল্ল, ' হেল্ল' শুনি আছ নে
তুমি। মে
সেইটোতো নাজানো ৰ'বা কালিৰ দিনটো আহি লওঁক কালিহে ক'ব পাৰিম। বৰ্তাটোটো কেতিয়া যাব অ বৰ্তাই কেতিয়া যাব হা, হেল্ল' হেল্ল', হেল্ল' হেল্ল' শুনি আছ নে হেল্ল',
হেল্ল'।
হেল্ল, ' হেল্ল' হেল্ল',
অ গৈছিলা।
মইতে হেল্ল, হেল্ল, আছো ইমান বাৰ কলো কি বৰ্তাতয়ে যাব নে
অহ, যাব।
কেতিয়া যাব।
উম, বৃহস্পতিবাৰে যাব চাগে, আমাৰ লগত যাব।
তেনেহলে, আজি কি বাৰ বুধ। অ, অহ, বৃহস্পতি অ, কালি। কৈ দিম, পুৰা চিঞৰ। বুজিছা আজি ঘৰত গৈকিনি কনফাৰ্ম কৰি লও।
অহ',
মানে আজি এতিয়া মানে, পুৰা মানে বৰ আইতাৰ আৰু। মাৰ, দায়িত্বটো মোৰ না।
তোমাৰটো ভণ্টিটো আছে।
তাই নকৰিব তাই। আজিও নাই কৰা মইতো কৰিছো, আজি ইমান বস্তু কেইটা মই বনালো। তাই ঝাৰুও মাৰা নাই। চব মই কৰিছো। উম, এনেকা কৰে। মই আজি পুৰা। মই আজি পুৰা কনফাৰ্ম হৈ কিনি তাৰপিছত, তোমাক জনাম হা।
হ'ব।
হা।
কালি পু -পুৰা পা কৈ দিবা।
অ-অ-অ, মই পুৰা কনফম হৈ কিনি কৈ দিম তোমাক। নহ'লে তুমিও আশাত থাকিবা ন।
হম,
সেইটোৰ কাৰণ। প্ৰব্লেম নাই কৈ দিম। যদি যাব দিয়ে, এনেহলেতো আগৰ বাৰতো একো। প্ৰব্লেম দিয়া নাই, আগৰবাৰ যে গৈছিলো। তেতিয়াতো মোক একো কোৱা নাই যাব দিছে মানে, এতিয়াতো মাই। মাৰটোও চাব লাগিব ন, মাতো একো শুব নোৱাৰিব ন। মা আইতা তাৰপিছত আৰু গুল্লুতো এ নবনাই। ন।
উম,
ইয়াতে চাগে যাব মোৰ এই ফ্ৰেণ্ডটো যে।
খোন।
এয়া মোৰ ফ্ৰেণ্ডটো যে। তাই যে আৰে মোৰ ফ্ৰেণ্ড যে। তোমাৰ ফ্ৰেণ্ড আমি যে গৈছিলো। মোৰ ফ্ৰেণ্ডটো - মোৰ ফ্ৰেণ্ডটোতো যাব মোক কৈয় আছিলে।
তেতিয়াহ'লে তুমিও ব'লা।
মই কৈ আছো তোৰ যাম বুলি, এতিয়া মায়ে ঘৰৰ পৰা এনেকা কৰি আছে কোনে বনাই দিয়। যদি মই আজি ঘৰত কথা পাতি চাও।
তুমি ক'বা ভণ্টিক। এদিন হে, এদিন ত মেনেজ দিছে।
অহ, মই কৈছো এতিয়া, আজি ঘৰত গৈ কিনিহে কম। দীপিকাহতে গৈছে ত। তাহতেও যাব কমা কন
আকৌ ঘৰত। ন ক মই এদি ন গৈছো বাৰ আবাৰ হেইটো কৈ আছ যে তুমি আহবা যে হেৰুই কবা
অ এইটয়ে কম অ -অ সেইটোৱে কম এতিয়া এতিয়া আজি কল অ অ আজি ক ল কিবা তথা তেতিয়া আমাক কব পাৰিবাজিমাক বুজিলা কালি মানে তোমাক কনফাৰ্ম কৰি দিম যাম। যাম্বা না যাম
উম,
তাৰ পিছত চাহ পানী খালা নাই।
নাাই খুৱোৱাও খামে
হা।
খোৱা নাই খাম। খোৱা নাই খাম পাছত
অ' তুমি বনাবাানে মায়ে বনাইছে তুমি বনাইছা নে মায়ে বনাব অ -অ আয়া মোৰ যে ইমান কমৰ বিষ এ ইমান এনেটম বহ থাক নাই যাম এতিয়া অফিচৰ পৰা ওলালো। ওলাই কিিনি ঘৰ গৈ আছো ঘৰত যাই ৰেডি চেলি হয় কিনি তাৰপাছত যাম
আজি জিম আছে।
হেল্ল'
মই কৈ আছো যে আজি জিম আছেনেে
অ আছে কালিও আছিলে কালি যাব পৰা নাই কালি নগলো আৰু এ বহুত টায়াৰড লাগি আছে আহি কিনে মোৰ ভৰি চৰি পুৰা বিষ। এ এ ফ্ৰাইডে হল লেক কৰিছিলো যে লেগ মাৰণতে পৰা মোৰ ভৰি খে কজি যাম আজি জ অলপ ভাল পাইছো আৰু আহি কিনি যে যাব মন নাযায় আৰু ৰাতিপুৱাতো মোৰ উঠিবই মন নাযায় এতিয়া মানে কষ্ট মং টোপনিয়ে নাভাঙে আৰু হ'ল ৰাতি মোৰ টোপনি নাহে ৰাতিপুৱা মোৰ টোপনি নাভাংগে তোৰ কাৰণে মই যাব নোৱাৰো এ ইমানতটো টাইমে মই ভাল লাগে এনো টাইমতে ভাল লাগে কৰি। কি পছত আহ কি ন। ৰান্ধিব লাগিব ৰান্ধি চানি তাৰপিছত যে অলপ কম মানে টোপনিটো নাহে খুবাৰ তুমি মোবাইল চোবাইল চাই থাক উম তুমি তুমি টোপনি কেত দিয়া হেল্ল' হেল্ল' হেল্ল'
কি ক'লে
তুমি টোপনি কেইটাত দিয়া
পন দিও ৰাতি কেতিয়া কেতিয়াবা উ হৈ যায় বহুত ৰাতি হৈ যায় মোৰ টোপনি নাহে
কি বাৰটা এটা
এনে কাই হৈ যায়
অ মই কালি বাৰটা মানতে মই টোপনি দি দিছো বেছি টাইম লা ন মানে কালি মোৰ গাটো বহুত বেয়া কৰিছিল আগ ত তোমাক শু গলো অ
কেতিয়াবা টায়াৰ্ড লাগে বহুত
হা
কেতিয়াবা টায়াৰ্ড লাগে
অ বহুত সেইটো কাৰণে মই শুই গৈছো ইমান বেয়া লাগিছে মনটো কৈছো নাই কুই যাও নানহলে মোৰ গাটো আকৌ বেয়া লাগিছে চঠি আছে উম কোৱা
গৈ আছো কোৱা
ইয়াতে ইমান পানী বাঢ়িছে
ক'ত
এইাৰ গণেশ ঘাটৰ ঝাজ ঘাট সহতে পানী লাগিছে অলপো বতাহ দিয়া নাইৰে ইমান গৰম বহুত গৰম লাগি আছে
আজি গৰম আজি গৰম দিছেও বহুত
অথনি মান বৰষুণ দি ধুনী ইমান বৰষুণ দিছিলে আৰু এতিয়া এতিয়া ইমান কেনেক
উ এনেকে ডাৱৰীয়া বতৰ থাকিলে নহয় বহুত কম লাগ
হ'ব দিয়া
উ উম হ'ব ঠিক আছে